অ কও
হেল্ল'
হেল্ল'
কি কৰিছ?
এ আছো আপুনি? ভাত নাই খোৱা খাম আৰু আপুনি?
মই খালো ভাত ৷
অহ কি দি খালে?
আজি মাংস বনালো দালি বনালো হা কল ভাজিলো
অঁ আৰু?
হেয়াই মা আহিলে নাই কবালে গৈছিলে যে আহিলে নাই? অ ভাত বনালে?
ভাত বনালে ভাত বনাই লাই মোৰই আমাৰ গাঁৱতে ভাওনা আছোতে অখৰা হৈ আছে ৷ তাৰ পৰাই মই আহি পাইছো লগতে আহি পেলাই বহিছো তাপা আপোনাৰ এয়া অলপমান কাম অলপ কৰি আছিলো তাৰপা ভাত খামগে আৰু লাহে ধীৰে৷
অ-অ মছো মা নাহিলে নেকি৷ আজি মাৰে কালি ফোন কৰতে কৈছে ছিলে তাৰ মানে ক'বলৈ যাম বুলি কৈছিলে যে তাৰপিছত মই বোলো হেৰি আহিলে নাই নাজানো নহয় মই চো ফোন নকৰিলে আহিলে নাই সুধিবলৈকো পা
অ হয় এ এঠাইলৈ গৈছিলে আপোনাৰ কিবা আছিলে সকাম আছিলে নে কিবা আছিলে ৷ তাৰ কামতে গৈছিলে ৷
কি বনাইছে ভাত?
ভাত আপোনাৰ মাংস মাছ তাৰপা আপোনাৰ দালি ভাজি পটল এনেকে বনাইছে ৷
অহ অ অ আমাৰ পটল ভাজিছো আউ একেই বনাইছে উম৷ হেৰি কৰিবি গৰম বনত আহিবি আক কাম ঘলে ৷
অ গৰমবন্ধত যাম দিয়ক আপোনাৰ ক তালে
থকাকে আহিবি মাৰ মাৰে সতি ৷
অ মা লগতে যাব লাগিব ন? যাম দিয়কে এ মায়ে এইফালে ঘূৰি ফুৰে তাকে দিয়কচোন বাৰু মোৰো এপিনে সময় চময় নিমিলে চুইমিং টুইমিঙ বা কামে চামে হেৰি হৈ থাকো। সময় নিমিলে যাম দিয়ক মিলাই। মিলাই কৰি পেলাই।
আমি থকাকৈ আহিলে ফুৰিবলৈ যাম কৰ'বাত।
অ হ'ব ক'ত ঘূৰাব কওক আপোনালোকৰ তাৰ
আমাৰ ঘৰলৈ আহিলে আমি ফুৰাবলৈ লৈ যাম তোক
অ হয় নেকি যাম দিয়ক এই গৰম বন্ধটো আহি হি আছে আপোনাৰ
অ গৰম বন্ধ আহিছে মই বোলো গৰম বন্ধত হেৰি ময়ো যাম থাকিবলৈ আগত
উম উম উম গৰম বন্ধতে অৰুণাচলৰ ফালে ওলাই যাব পাৰি এপাক মানে এফালে ধৰক ন
উম সেইফালে যাম দে গোটেইখিনি
গোটেইখিনিয়ে
চব যাম গৈ‌ পেলাই চাই মেলি আমি ধুনীয়াকৈ আমাক ঘৰত অ আমাৰ ঘৰত থাকিবি। তাৰ পিছত দুদিনমান থাকি তাৰ পিছত তোমাৰ ঘৰলে যাম গৈ পেলাই ভাওনা চামগৈ
অ ভাওনা মই ভাও লৈছো নহয় আহিব ভাওনা চাবলৈ উম আহিব আহিব মই ভাও লম।
উম আমাৰ ইহঁতকো লৈ যাম।
উম অ লৈ আহিব লৈ আহিব সিহঁত দুটাক।
মাৰক কবি ইয়ালে আহা কথা। আমি মাৰক কবি আমাৰ ঘৰলে অহা কথা।
অহ কম দিয়ক কম কম কম যাব চাগে বহুত দিন যোৱা নাই নহয় আপোনালোকৰ সেইফালে যাম দিয়ক উম যাম দিয়ক যাম।
গৈ পেলাই ইহঁত দুটাই আহিলে কৰিলে আমি ফুৰিবলৈ যাম ফুৰি
উম।
আমাৰ ঘৰত থাকি দিবি তাৰ পিছত গৰম বন্ধত তহন্তৰ ঘৰলৈও যাম। ভাওনা চা
উম- উম -উম অহ হব নামগোৱা ভাওনা আহিব দুই তিন দিনৰ কাৰণে তিনদিন মানৰ কাৰণে আহিব। তিনদিনমানৰ কাৰণে আহিব তিনদিন। তিনদিনৰ কাৰণে আহি থাকক আপুনি। নাম গোৱা পৰিব ভাওনা দুদিন। মই দুইদিনে ভাও লৈছোঁ আহিব। দুইদিনে লৈছোঁ। ইটো হ দুদিন বেলেগ- বেলেগ প্ৰথম দিনা মই বিষ্ণু -বিষ্ণু দ্বিতীয় দিনাখন দমণি বুলি কয়। সেইটোয়ে দিছো আহিব আৰু অহ তেনেকে থাকা কৰি দিমগে। অহ, ভালেই হব- ভালেই হব।
উম, আমি নামগোৱা- নামগোৱা দিনাখনে যাম।
উম, অহ নাম -নামগোৱা মানে আগদিনাখন। আপুনি আহক পাৰিলে নাম গানটো সেদিনা দিনতো চলিয়ে থাকিব। এ সেইদিনা আহিলেও আহিব আপোনাৰ আপত্তি নাই যেন যোনদিনা আহে আপুনি অহ
উম -উম এ হেৰি ভালুকবমা চাইডে ফুৰিবলৈ যাবলৈ ভাল জানো। জেগাটো।
অৰুণাচললে
আওঁ।
অৰুণাচলতে ভাল পৰে ন জেগা চেগা ধুনিয়াকে খৰচা পাতি অলপ বেছি নাযায়। আপোনাৰ গাড়ী এখন দি গৈ গুচি যাব পাৰিম।
আমি যোৱা নাই আজিলৈকে মই ভালুকপুং
আপোনালোকৰ অহ লৰটোকো লৈ লব আপোনাৰ আপোনালোকৰ লৰাটোকো।
সিহঁতকতো নিমেই বাৰু। কিন্তু এই হেৰি যে কিবা যে মানুহ আহ মানুহ বিলাকে যে
অহ, এইটো টিপি বুলি কয় টিপিপ। বুলি কয় মানে ভালুকপুংৰ আগতে সেয়া আৰু অৰুণাচল বৰ্ডাৰ সোমোৱা পিছত টিপি বুলি কয়। সেই তাতে তাতে আছে জেগা আপোনাৰ তাতচে ওপৰতো যাব পাৰে চেলা পাছ বুলি চেলাহে আহিছে আপোনাৰ চেচা বুলি কয়। চেচা বুলি আছে তাহেইত। যাব পাৰে ধুনীয়াকে সেইটো যাম দিয়ক।
ভাল জেগা ন।
ধুনীয়া জেগ ধুনীয়া ধুনীয়া একদম ধুনীয়াকে আহ চতে সেইফালও যাব পাৰে ধুনীয়াকে উম উম উম আমাৰ যোৱা কৰা হয় বাৰু আমাৰ আমাৰ আপোনালোকৰ সেইফালে নোসোমাযে বাহিৰে বাহিৰে অহা যোৱা কৰাই হয় আৰু
কি পাছ লাগে যাবলৈ নে।
পাঁচ মাহ ধৰক আপোনাৰ তেনেকে ধৰক যাম বুলি ভাবিলে আপুনি কেতিয়াবা চেকৰতি লোকেল বুলি ভাবিপেলাই‌ ধৰি পেলায় পাচ চাছ নাচাই। বেছি হাই ফাইকে আহিলে ধৰি লবি তেতিয়া পচ চাচ চাই গাডী চাৰি চেকিং টেকিং হয়। ভলপোঙ কেইটা হয় কেতিয়াবা থাকে কেতিয়াবা নাথাকে প্ৰায়
মই মোবাইলতহে দেখিছো আৰু চব
অ এইবাৰ যাম দিয়ক তেনে এবাৰ যাম দিয়ক এইবাৰ এনেকে তই অৰজিনেল কে দেখি পাবি নিজেও
তহঁতৰ তহঁতৰ ওপৰতে কথা আৰু সিহঁতকো সিহতকতটো কমেই তহঁতক ওপৰত কথা তহঁতে লৈ যাব
অ আহ অ হ'ব দিয়ক এতিয়া এতিয়া সৰুটোৱে কি কৰি আছে অ সৰুটোৱে কি কৰি আছে এতিয়া কাম চাম
সৰুটোৱে এতিয়া কিবা এটা কৰি আছে বাৰু
অ আহ ঠিকে আছে কৰি থাকিলে হ'ল কিব কিবি এটা। উ অ কেই কৰি থাকিলে হ'ল ডাঙৰটোয়ে
ডাঙৰটোৱে কৰি আছে ডাঙৰটোৱে এবাৰ হেৰিয়াত সোমাইছে পাৰ্লাৰ সোমাইছে
হয় নেকি অ ঠিকে আছে
এইবিলাক কিবা টেঁটু বনোৱা কিবা বনোৱা সেয়া কৰিছে উম কি বনাই ন সেইবিলাক
অ বাকী আপোনাৰ এই খুৰাজনৰ ভাল খুৰা
ভালে অ খুৰাৰ ভালেই খুৰা ভাত পানী খাই শুলে উম
খাই ন?
উম খালো মানে এ দিনত ভালদৰে ভাত খোৱা নহলে। তাৰ পিছত খুৰা কাম প আহি দেকি আহে যে আহি ভাত খাওঁতে মানে অকমান হেৰিয়ে হয় আৰু তাৰপাছত সোনকালে বনাই দিওঁ যে সোনকালে মানে নটা মানত বনাওঁ আৰু নটা বজাত বনাই ভাত হৈয়ে যায় আৰু চাৰে দচটা মানত খুৰাক দিদেও আমি এতিয়া খাইছোহে দেৰিকে আমি দেৰিকে খাম বাৰু।
অ মোৰ এই ভাওনা অখৰা পৰা আহি পেলাই ধৰক এয়া বহিছো খাম আৰু লাহে ধীৰে। আৰু যি গৰম পৰিছেয়া ভাতেই খাবলে মন নাযায়। গম গৰমি লাগি আছে।
হেৰি এইটো কিব কয় উম ভাওনাত কি ছোৱালী মানুহো দিছে নাই নে কি?
ছোৱালী মানুহ দিছে বোৱাৰী মানুহো দিছে পাৰে লব। সনেকুৱা লব পাৰে চাবকে দিছে চাবকে দিছে।
তেনেকে চবকে দিলে ভাল চবৰে আগ্ৰহ এটা থাকে ন হ'লো।
অ চবৰে লবলৈ মন নিচি থাকে উ উম অ আপোনা আপোনালোকে হ নাই?
আমাৰ হবহে ভাওনা, এই নাম গোৱাৰ পাছতে হ'ব নাম গোৱা এতিয়ালৈকে ঠিক কৰা নাই নাম। নাম গোৱা তাৰিখ উম নাম গোৱা তাৰিখ ঠিক হলে তেতিয়া ভাওনা অ হেৰি অ। হলে মই খবৰ দিম, তেতিয়া মাৰ যাবি ভাওনাটো বাৰু দেৰি আছে। কিন্ত ভাওনা ভাওনাৰ আগতে আমি ফুৰা চকাতটো আগতে কৰি লম ফুৰিবলৈ মন গ
অ হ'ব হ'ব হ'ব যাম দিয়ক তেনে। এদিন থাকাকে গুচি যায় নেকি অৰুণাচলখনলে? মোৰ চিনাকি তেনোকি আছে বাৰু এনেকা। অ অলপমান বেছি নাযায় পইচা, ধৰক অলপমান যাব আৰু। থাককা কৰাও হৈ যাব তাতে পুৰা কৰা ধুনীয়া জেগা এতিয়া গৰমদিন এতিয়া ফুল ফুলো- খুলিব
উম। আকৌ যে এয়া যে কবালে যে এ ওচ কোন জেগালে যে প্লেইনত যাব পাৰি যে?
প্লেইনত আপোনাৰ এই ডিব্ৰুগড় যাব পাৰি আ। আপোনাৰ এই শোণিতপুৰৰ পৰা ধৰক শোণিতপুৰ যে এয়াৰপৰ্ট যে। শুনিতপুৰ এআৰ ৰৰ পৰা আপোনাৰ এই ডিব্ৰুগড়লৈকে ডিব্ৰুগড় নে আপোনাৰ যোৰহাট ডিব্ৰুগড়লৈকে পাই থাব বো অ
আহ।
তালৈকে পাৰি। এইটো বেছি নহয় তিনিশ টকা মান লয়।
হয় নেকি? এ
যাম বুলি ভাবিলে।
উম মই শুনিছোহে মানে।
মানে সমাজ মাধ্যম ধৰক ককন হেৰি হলেও ধৰক ধুনীয়াকে এতিয়া কেতিয়াবা বন্ধত থাকে কেতিয়াবা হলে ধৰক তেনেকুৱা টাইপ আৰু কেতিয়া খোলা বনহা নহ নহয়ছি িন ভাগ নচলে মানে প্লেইন ধৰক
উম
গুৱাহাটীৰ পৰাই ধৰক অহা যোৱা হয় আক এই ধৰক আপুনি হেৰি চ গুৱাহাটীৰ পৰা যাব লাগিব গুৱাহাটীৰ পৰা ধৰক আপোনাৰ টাৱাং যাব পাৰ চাৰহেজৰকা হেলিকপ্তাৰত তেনেকুৱা ধৰণে
এ আমি উঠি পোৱা নাই যে ওচৰতে উঠ
এদিন নহলে হেৰি এদিন নহলে হেৰি ডাঙৰকে বো প্লেন আপোনালোক যাম দিয় হেৰিয়লে আপোনাৰ মেঘালয় চাইদে শ্বিলং চাইডে ৷ এই প্লেনতে যাম দিয়ক ৷ যাব পাৰি পোন্ধৰশ টকা নে ছশ টকা টিকট ৷
ইমান কম?
অ
বহুত কম দ
গুৱাহাটীৰ পৰা ধুনীয়াকে যাব পাৰি ৷
ভালেতো কম হলে ন এ ওচৰ পাজতো গৈ থকা হ'ব ৷ তেনেকে ভাল ৷ তই যাবলৈ হলে তেনেকুৱা তেনেকুৱাকৈ যাবলৈ হলে মানে অকমান দূৰলৈ যাব লাগে আৰু
উম-উম-উম শ্বিলঙত তেনেকে থাকা কৰা বিন্দাচ থাকি কৰি সেইফালেও যাব পাৰি ৷
তাতে ঠিক কৰিবি নহলে৷ লেনখনতো উঠিব পাৰিম জেগাকো চাব পাৰিম হম ন?
অ বজাৰ সমনৰ কব হ'ব
বজাৰ সমাৰ কৰিব পাৰিম তেনেকুৱা ভাল জেগাতহে যাব লাগে জেগা মানে ঘূৰি পেলাই অকমান কিবা এটা চাই পেলাই ভাল লগা জেগাত যাব লাগে তেতিয়া ভাল এতিয়া আমি ভালুক ভালুকপু মলৈ যাম ধৰ ভালক মোৰ যোৱাতো ওচৰত।
এইটো যাম এইটো গৰমৰ দিনটো ওচৰতে পৰে টো। এইটো গৰমৰ দিন কাৰণে যাব পাৰে অ।
এনেকুৱা জেগাত যাবলৈ অকণ দূৰলৈ হ'লে তেনেকুৱা প্লেইনত যাবলৈ পাৰিলেতো ভালেই লাগে। আমি টিভিতহে দেখিছো বা বেলেগ মানুহকে উঠা দেখিছো। নিজে উঠি চাম। কেনেকুৱা লাগে হয়, নহয়? উম, সেইটোকে কৰা যাব দে।
অ, ঠিকে আছে। খালি এইবিলাক চেক টেক কৰিব, বেলেগ কথা নাই বাৰু। এইবিলাক মই হেই কৰি চাম আৰু কি কৰিলে কেনেকুৱা হব জনাই দিম আও। গে
উম।
বাকী ভাত পানী খালে আপোনালোকে?
উম। উম। হৈ গ'ল। উম। খাই বৈ আজৰি। এতিয়া আৰু ভাত পানী খাই লৈ আজৰি টিভি চাই আছে টিভি চাই আছিলো মই। তাপিছত টিভি চিভি চাই পেলাই মই বোলো মাৰি এ গৈছিলে ক'বালৈ ফুৰিব কমাক
উম অ। আহিলে বাৰু, আহিলে সন্ধিয়াতে আহিলে।
উম। মই চো হদি মাৰৰ খবৰ খাতি নাই আহি পেলাই ফোনো নাই কৰা, ফোন এটাও নাই কৰা।
অ, তাকে। আহিলে বাৰু। এ ভাগৰে জগৰে আহি আছে। যে মবাই নাই। নাপালো তেনেকে। নামঘৰ গুচি গলো মই আপোনাৰ।
উম।
অ, সেইকাৰণে।
উম।
হ'ব দিয়ক।
অ ঠিক আছে দে অ আহিবি ন হ'ব দে উম।
উম।